হেল্ল' হেল্ল' অ' কোৱা কি কৰি আছা?
এয়া ভাত খাই কেনে বহিছো অলপ।
অ'।
নাই গছৰ তলতে বহি আছো আমি ঘৰতে নাই যোৱা এতিয়ালৈকে।
ঘৰত যোৱাই নাই?
উহো।
ইমান গছৰ তলত বহিছানে?
উম, ঘৰ ওচৰতে আৰু। আমাৰ ককা উম।
চাবা দিনে দুপৰেখন গছৰ তলত বহি আছা ভূটে ধৰিব পাৰে।
উম, ঠাণ্ডা হাৱা খাই আছো আৰু।
হাৱা খাইছা নেকি?
উম।
আমাৰ এইফালো বতাহটোও গৰম গৰম।
উম, আমাৰ ইয়াত অলপ অলপ বতাহ মাৰি আছে আৰু।
অ'।
ভাত খালা?
অ', অ', নাই খোৱা ঘৰতে যোৱা নাই যদি ভাত নাই খোৱা।
উম।
কি?
কাৰ লগত আছা?
আছো লগৰ কেইজানিবা লগত আৰু বাঁ হাত আছে বহি দলুৰ বাইদেউৰ লগত আছো
দুলু বাইদলত আা নেকি
ত
তাই কাৰ কাৰ না চাগে আৰু
হ
কি কলে মোৰ কথা কি ক'লে তুমি কি
তুমি তাইৰ লগত কথা পতা নাই নেকি কৈছো
পাতিছিলোঁ তাই ফোন কৰিলে ফোন তাৰ মাতেই নুশুনে স কৈ থাকে তাহহে গম পায় আৰু
নেটকে নাপায় আৰু কি কথা পাতিব
তাই চমটো চাগে বেলেগ নেকি কিবা
জিঅ চিম নেকি
উম
নহ লাগে মু ন কলে ফুৰি
অ ইয়াতে মানে ইমান নাপায় ন তোৰ তে কথা পাতি থাকো আৰু
উম
দে
পিছে ফোনবিলাক তোমালোকৰে হয়নেে নে ঘৰৰ ফোন হয়
কও হেল্ল'
খোনে চিঞৰিছে
উম
মেকুৰীৰ নিচিনা মাতি আছে
হেল্ল'
উম কোৱা
তোমাৰ মাততো অহাই নাই ম
কোৱা।
ময়ে উঠি যাবটো। এই মোৰ ধুনীয়াকে নেটৱৰ্ক পাই আছে। তুমি চোৱা গৈ। তুমি। উঠি যোৱা নেকি? বহি আছা নেটৱৰ্ককে অহা মানে আৰু টো অহা নাই আৰু।
এতিয় আহিছে। শুনিছা এতিয়া হেল্ল' উম। উম, উম মই কৈছো ঘৰত কিয় যোৱা নাই?
হয়।
উম,।
হেল্ল'অ।
কিবা হেল্ল'অ।
কোৱা আকৌ, কিবা এটা সুধি আছোঁ।
কোৱা, এতিয়া কোৱা।
মই কৈছো, ঘৰত কিয় যোৱা নাই এতিয়ালৈকে?
এইয়া আৰু ঘৰত গৈ কি কৰিবা। যিহে গৰম তাতে। অ' ছোৱালী। তই ‌কাৰ লগত কথা পাতি আছ। অ‌' লাগে। হাল্লা কৰিলো হায়। উম। ‌‌ এই ভাইটিহত, এইত।
অহ।
এই, ময়ে উঠি যাব লাগিব বে।
পুৰা গৰম বন্ধ পাইছাতো, পুৰা ঘূৰি আছা।
অহ, ঘূৰি আছোঁ আৰু।
একদম।
উম।
ক'ৱই নালাগে আৰু। কোনে পায় আৰু, গৰমত শেষ হোৱাৰ পিছত গৈ থাকিব, ধুনীয়াকে লাহে-লাহে স্কুলত।
উম, ছাতি লৈ লৈ যাব লাগিব নহয়, ৰ'দ ইমান।
তাৰপিছত আহিব আকৌ এক্সজাম।
উম।
এইবাৰ, তোমালোকৰ দুৰ্গা পুজাৰ পিছত এক্সজাম হ'ব চাবা।
অহ, হ'ব।
উম, দুৰ্গা পূজা ভালকে চাব নাপাবা। আৰু তোমালোকৰ তাতে, কেনেকে পূজা কেনেকে পাতে।
আমৰ‌ ইয়াৰ পাতে বাৰু কেনেকে ক'ম আৰু তোমাক।
ইয়াত আহিছে, চাবলৈ আহিছে ইয়াত তেজপুৰ।
অহ, এনেকে নেযায় ইমান চাবলৈ‌।
আহিবা এবাৰ।
উম।
মাহঁতক লৈ আহিবা, লগৰ কেইজনীও লৈ আহিবা। তোমাৰ চাহেলী কেইজনী।
উম, চাহেলী কেইজনী। চাহিলেকে যদি চিনি উম, উম।
পাওঁ, চিনি পাওঁ চব গোটেই কেইজনীকে চিনি পাওঁ।
অহ' । উম, তাতে চোন তোমালোকৰ।
তুমি কোৱা, সেনেকে কৈ থাকে। কি কৰিছা হা, চবে চবেই।
মইয়ো সুধো চাগে এনেকে।
হম।
মইয়ো সুধো চাগে এনেকে কৈছো।
তুমি নুসোধা বাৰু তুমিতো বাৰু অলপ কোৱায়ে।
কব লাগে অলপ-অলপ।
তাকেতো মইনো অকলে অকলে কিমান কৰি থাকিম।
উম।
মোৰে মুখ-চুখ বিষাই যায় কথা পাতি-পাতি।
উম। ।
এডমিন শুই আছে।
হেল্ল'। অহ, আইতা এইবাৰ দুলুমণিৰ লগত কথা পাতি থাকিবা।
ফোন কৰিবলৈ ভয় লাগে নহয় তাইক, এনেই-এনেই গুচি যায় মোৰ কলটো।
মোৰ আজি গৈছে চাগে তাত, দুটা গ'লে চাগে।
উম, কাৰ তোমাৰ?
আহ।
মই কল কৰোঁ তাই মাত টো শুনিয়ে নাপায় মই তিনিবাৰ চাৰিবাৰ মাতো তাৰপিছত তাই এবাৰ মাতে। উ
তাইও চিঞৰি থাকি আহিলে হলেও কৈ পাই তাৰ মানে মাতে নাহে। তাত নটকে নাপায় ইমান।
মোৰ নেটৱৰ্ক পায় মোৰ ফাইভ জি হয়।
উম।
আৰু কোৱা ঘৰ কেতিয়া যাবা?
যাম অকমান মানে যামেই বা চাগে ঘৰত গ'লে নাহো আৰু। নন নামে
পাতিব নোৱাৰা চাগে নহ সেইটো কাৰণে বাহিৰত আছা।
মেৰে এঘাত
সধাবে তোক
কি? মুলবন
মায়েকে তোাক মাৰ দিব নেকি কথা পাতিলে।
নমাৰে বাৰু। এইটো মোৰ মোবাইল নহয় নহয়। পাপাৰ ঘ এঘাৰটাাৰ বজাত লৈ আহ।
বেপাৰ ফোন?
উম, এতিয়া মোক কত লৈ দিব এতিয়া লৈ নিদিয়ে পঢ়ি আছো এতিয়া।
ত দিব লাগে ছেকেণ্ড ইয়োৰ পালে ফোন এটা দিব লাগে।
নি দিয়ে ঐ মোৰ বাইদেউ
নাই নাই মই তোমালোকৰ তোমালোকৰ ঘৰৰ মানুহখিনি মোক ভাল দেখা নাই দেই তোমাক বিয়া আছে দেই দিয় ঠা্ডা আছে যেন পাইছো মই।
কি?
সিঠিক মানে আৰু ভয় কৰে ন ফোন দিবলৈ কি ঠিক তুমি যদি বেলেগ ল'ৰাজনক যদি গুচি যোৱা ন সেইটো ভয়তে নিদিয়ে চাগৈ ফোন চোন তোমাক।
হয় চাগে। বছৰ বয় বোব টানত লগা ধব নোৱাৰো আক নাই ঐ। সেই দে এবাৰ দুলুমনিৰ লগত কথা পাতিবা দিয়া তাইক কাৰ লগতে কথা পতা নাই আৰু। উম।
থউ
ডাইৰেক্ট নহয় কলতে কথা পাতি থাকিবা।
তাইতো নোপোৱাহটো তাই?
উম, নপহে। এিল চাগে তেইন তেইনতে আহিললে চাগে।
মেট্ৰিক বেয়া হ'ল বোলে!
অ' তোমাক কৈছে জানো?
কৈছিলে।
হয়‌ নেকি।
উম। একো নাই দিয়া পঢ়াটোনো চবেইতো এনেও নোৱাৰে ন চবেই পঢ়া পৰাহেতেনতো ক'বই নালাগে চবেই ডক্টৰ ইঞ্জিনিয়াৰ বনিলে হয়।
হ অ'।
আৰু পঢ়ি পেলনো কি কৰি আছে মানুহ বিলাকে?
হা।
যোনবিলাকে পঢ়ি আছে সিহঁতেনো কি কৰিছে একোতো কৰা নাই একেই
ব ঠেং চেং দাঙি বহিয়ে থাকে আৰু
উম ঠেং দাঙি বৈ থাকে অ'। কি যে কথা ক
শিল্পী শিল্পীক চিনি পোৱা? কোন হয়‌ নো।
আছে নেকি তোমাৰ ওচৰত।
আছে।
সঁচাকে।
অ'। আৰু জীয়া জ্যোতিক চিনি পোৱা জীয়া জ্যোতিক চিনি পোৱা।
উম পাওঁ জীয়া জ্যুোতিৰ জীয়া জ্যোতিৰ বাপেকৰ ভনীয়েকৰ জীয়েক মোৰ লগতে আছে।
অ'।
আৰু শিল্পী শিল্পী ন শিল্পীৰ যোনটো মানে হ'বলগীয়া হাজবেণ্ড সেইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়।
তুমি বিয়া পাতিলা হনে।
উম।
অ'।
বিয়া পাতা দুবছৰ
অ', হয় নেকি।
উম। কিয় সুধিলা। সিহঁতে গম নাপায় সিহঁতে নয় চবে গম পায় তুলোমনি সিহঁতে।
অ', মই মানে কৈছে বাৰু সিহঁতে
উ তুমি মানে এনেই সুধি চাইছা আৰু মই সঁচা কৈছো নে মিছা কৈছোঁ।
অহ, কিছুমান মিছা কথা কয় না বহুত। পৰ দোকানখন ইমান দূৰত আছিল উম। উম, কিছুমান সঁচা কথাই কয় বাৰু হা
উ মোৰ চাহ খলন্দা হয়।
অ'।
ভদ্ৰ।
উম।
উম।
কোৱা।
কি কম আৰু। ওচৰতে ঘৰ আছে আমাৰ।
গছজোপা য'ত পুুখুৰী আছে নেকি তোমালোকৰ?
এনেকে নাই পথাৰ আছে খালি। তুমি এইফাল অহাই নাই চাগে। ইচ
আৰু লগৰবিলাক
কি, উ
উম।
দিব।
ফোনটো কাট খাব আৰু এতিয়া বেছি টাইম নাই।
উ, তথাপি কেতিয়া কাত খাই গ'ল মই গ'মেই নাপালোঁ।
উম, ময়ো।
উ, হেল' হেল' বুলি এনেই কৈ আছোঁ লাষ্টত গৈ।